যাম আৰু অ, হয়। হেল্ল' হয় হয়। অ' অ' কি কৰি আছিলে?
এই মই আপোনাৰ টিভি চাই আছিলোঁ ৰব।
অ টিভি চাই আছিলে? হয়, হয় দেই। বাকী খোৱা পানী হ'ল? মানে ভাত পানী খোৱা পানী হ'ল? উম।
খোৱা নাই ৰ'ব, খাব যাব লাগিব এতিয়া মানে। এই টিভি চাই আছিলোঁ সেইটো কাৰণে বোলো
অ' অ' আচ্ছা- আচ্ছা। আপুনি টিভি, টিভিটো চাই ভাল লাগে দেই। মানে আজৰি সমময়কনত। উম। হয়, আপুনি কি চাই এনে টিভিত চাব গ'লে?
টিভিত চাব গ'লে মই আপোনাৰ কেনেকুৱা চিনেমা-টিনেমা চোৱা হয়, মহাভাৰত চোৱা হয়।
আচ্ছা, আপুনি মানে মনোৰঞ্জন টাইপৰ বস্তুবোৰ বেছি ভাল পায়।
অ, হেনেকুৱাবিলাক বস্তু বেছি ভাল লাগে আৰু আপোনাৰ হা - হা-হা।
হয় দেই।
আ আছে নাই? আপোনালোকৰ টিভি আছে নাই?
টিভি মোৰ চোৱাই হয় দেই, আছে বাৰু। অ' মই প্ৰায়ে চোৱাই হয়। মানে আবেলি সময়কনত বা এনেকুৱা টাইমতে মই অলপ বেছিকে চাওঁ। মানে কিবা দিনটো কিবা এটা নহয় কিবা এটা কৰি থাকিব লাগে যে, এই আবেলি অকমান মানে সময় পাওঁ। এই তেতিয়া তেতিয়াই মানে এই খেলা-ধূলা অলপ মানে এতিয়াতো খেল হৈ আছে যে, খেল চাও নহলে আপোনাৰ এই কেতিয়াবা কেতিয়াবা চিনেমা এখন নহলে বাতৰি এনেকে আৰু। চলি থকা যায় আৰু টিভিতে। উম- উম। ভাল দেই টিভিটো এতিয়া, হয় কওক।
হয়, মানে আপুনি মানে সেইবোৰ চাই মানে খেলা-ধূলাবিলাক। মইও খেলা-ধূলা চাওঁ বাৰু দেই, নোচোৱা নহয়। মই কোৱা কোৱাহে নহ'লে খালি।
উম, গম পাইছো, গম পাইছো। মানে চাব গ'লে টিভিটো মানে কি হয় সৰু পৰাই মানে এটা বৰ ক'ব গ'লে ফাৰ্ষ্ট টাইমৰ কাৰণে যেতিয়া মানে দুুনীয়াখনত মানে এটা এটা অজোবা বুলি কয় যে মানে আকস্মিক বস্তু এটা যে মানে দেখা হয় যে, টিভিতোৱে প্ৰথমবাৰৰ কাৰণে দেখিছিলোঁ আৰু। যদি ক'ব যায়। হয় মোবাইল ফোলটো প্ৰথমতে পাইছিলো, কিন্তু ফাৰ্ষ্ট টাইমৰ বাবে যেতিয়া মানে টিভি বা দূৰদৰ্শন বুলি ক'ব লাগিব আমাৰ ভাষাত। নহয় জানো? অ' দূৰদৰ্শন যে যেতিয়া দেখিছিলো মানে এনেকুৱা লাগিছিলে যেন বা আ ইমান ধুনীয়াকে ইয়াত ওলাই, কেনেকে ওলাই? মানে তাৰ ভিতৰত মানুহবোৰ কেনেকে আহিল? এইটো আপোনাৰ প্ৰশ্ন আহিছিলে নাই বাৰো আগতে? অ', তাকে দেই।
মানে আচৰিত বস্তু যেন মানে এনেকুৱা লাগে যেন মানুহকেইটা ভিডিঅ'ত কেনেকে সোমাল ইমান কম জেগাত? হাতী এটা আমি চাওঁ, পিছফালেও চাওঁ আগতে মানে যেন কিবা আছে যেন সোমাই। সঁচাকে দেই। বিজ্ঞানৰ আচৰিত সৃষ্টি মানে।
আচৰিত সৃষ্টি, ক'ব লাগিব ক'ব লাগিব। মই সেইটো কাৰণে ভাল লাগে মানে, আৰু কি হয় ধুনীয়াকে আ কিবা এটা নজনা কথাও জনা হয়।
হয়, হয়, হয়। হয়, হয়। আগতে তো আপোনাৰ আমি চব কথা জানিবৰ হ'লে ৰেডিঅ' ৰেডিঅ'ৰ মাধ্যমতে জানিব লগা হৈছিলে। কিন্তু এতিয়া টিভিটো অহাৰ পিছত বা দূৰদৰ্শন শনটো আহাৰ পিছৰ পৰা আমি যেন মানে চবখিনি আ চাইকিনে আমি হেই কৰিব পাৰোঁ। আগতে নি কিনে আমি কথাবোৰ গম পাইছিলোঁ। এতিয়া যেন গোটেইখিনি চাই কিনে, এ, ভিজুৱেলাইজ কৰি কিন নে গোটেইখিনি, গোটেইখিনি আমি গম পাওঁ। এইটো মানে বহুত ভাল লগা বস্তু।
ভাল লাগে, ভাল লাগে, ভাল লাগে। বহুত মানে এটা আৱিষ্কাৰ বুলি ক'ব লাগিব। মানে এটা, আ', বেষ্ট আৱি কাৰ। এটা সোণালী আৱিষ্কাৰ বুলি ক'ব লাগিব। উম। তাকেহে, উম।
ভাল লাগে কিন্তু দেই। সৰুৰ পৰা ডাঙৰলৈকে সকলে যেন মানে, এই টিভিটো চলি থকা সময়খিন নি মানে
অ', সেইটোৱে। লগতে মানে বহিলৈ চাৱা হয় ন? চাচোন বা কিমান এটা ইস স্মৃতি আহি যায় ন?
হয়, হয়, হয়।
চবেই কয় আৰু এটা ভাল লাগে দেই। মোৰ টিভি চালে মোৰ এটা বস্তু ভাল লাগে আগতে। এ, কাজিয়া হয় আগতে ৰিমটৰ লগত। কয় যে মই এইটো চাম। বা মই সেইটো চাওঁ। সেইটো বস্তু কিন্তু সদায় থাকিব দেই মনত। মানে, আজিকালি বাৰু যিহেতু বয়স হৈছে বাৰু এতিয়া বাৰু ইমান সেইবিলাক নহয়গে। কিন্তু এই আগতে যে কিন্তু সেইবিলাক চুপতিবোৰ যে, বৰ এটা বেলেগ দিন আছিলে দেই, ৰিমট লুকোৱা পা ধৰি। হয়, উম।
বেলেগ আৰু। আৰু এটা যে আপোনাৰ হয় এণ্টিনাৰ টিভি বিলাকত আপোনাৰ যে আৰ এ এণ্টিনাৰ ল'ৰাব যাব লাগে। আপোনাৰ মাজে সময়ে যেন, অহ, এইট, এইটো কিন্তু বৰ জমনি লাগে। এইটো যে, এই এটাই ৰখি থাকে বোলে এই আহিছেনে চিগনেল?
হয়, হয়, হয়। উম, এই, সেইটো দিনেই বেলেগ অ'। উম। কিন্তু আজিকালি বাৰু সেইবিলাকত, আহ, ক'ব পাৰি, ক'ব পাৰি। আজিকালি বাৰু সেইটো কমিলে দেই। মানে কি হ'ল আপোনাৰ, যেনেক কে নেটৱৰ্ক পোৱা, আজিকালি মানে প্ৰায় যিটো আধুনিক যুগত মানে, প্ৰায়ে নেটৱৰ্ক পায়ে যায় আজিকালি।
হয়, হয়, হয়।
অ'। আজিকালি আৰু ডিচ পাৰ্টবোৰ বেলেগ হ'ল নহ, মানে নেটৱৰ্ক টনা। উম।
আজিকালি কেবুল আহি গ'ল আপোনাৰ, ডিচ আহি গ'ল।
হয়।
গতিকে, সুবিধাই সুবিধা আৰু মানুহৰ ক'ব গ'লে। বা এতিয়া
বহুত। উম।
হয় বা দেই। হয়, হয়। মানে আৰু এটা দেই, চাব মানে কি হ'ল আ টিভিত মানে আগতে যিটো এটা মানে পৰ্যায়ৰ পৰা এতিয়া যিটো কালাৰফুল লে আহিলে, আগতেতো ব্লেক এণ্ড হোৱাইটে আছিলে। আমি প্ৰথমবাৰ যেতিয়া টিভি চাইছিলোঁ, সেই ব্লেক এণ্ড হোৱাইট তৰ পৰা ধৰি চাওঁকচোন বাৰু এতিয়া যিটো এটা এইচ ডি কোৱালিটি। কিমান এটা হাই ডেফিনেশ্যনচ, কিমান এটা পাৱাৰফুল পিক্সাৰ পিক্সাৰ কোৱালিটি প্ৰভাইড কৰে। চাওঁকচোন বাৰু কিমান এটা কবল এটা কথা আকৌ দেই, আমি যেনেকে আহ জন্ম হ'ব পৰা মানে সৰুৰ পৰা ডাঙৰ হৈ আহিছোঁ টিভিও তেনেকে কিন্তু প্ৰথম অৱস্থাৰ পৰা একদম আজি পৰ্য্যায় পাইছেহি। এভোলেছন ধুনীয়া হৈছে। উম, হয়।
যেন আগতে বস্তুবিলাক আমি ক'লা বগা দেখিছিলোঁ। এতিয়া যেন আমি গোটেই যে চকুৰেহে চাই আছো ক'ব গ'লে। ক'ব গ'লে যিবোৰ মানে কিবা। সাপ এডালক চাই থাকিলেও টিভিত মানে বা মানুহ এজনক চাই থাকিলে যে চকুৰেহে চাই আছো। ত' মানে সেনেকোৱা হয়, আৰু ক'ব গ'লে ইমান বহুত বেছি আ ইনপ্ৰুভ উন্নত হ'ল আৰু। উন্নত মানদণ্ডৰ হৈ গ'ল বস্তুবিলাক হয়নে?
উম, মোৰ এটা দেই মোৰ টিভিত মানে চা চালে এই এটা বস্তু ভাল লাগে, এই যেনেকে এনিমেল প্লেনেটসকল বা নেট জিঅ' ওৱাইল এইকেইটা মানে মই স্পেচফি স্পেচিয়েলকে ক'বই লাগিব মানে। কেলেই ক'ব লাগিব স্পেচ স্পেচিফকে, মানে কি হ'ল তোমাৰ এইকেইটাত মানে কি হ'ব তোমাৰ চাবচোন, অ' যিবিলাক জীৱ জন্তুৱে এটা জগত দেখুৱাই ন'। মানে এনেকুৱা লাগে যেন এই একদম ৰিয়েলত যেন দেখি আছো বা। আৰু এতিয়া চাবচোন আমাৰ এইবিলাকত এতিয়া এইটো অঞ্চলত যিবিলাক জীৱ জন্তু মানে পোৱা যায়। বা সেইটো বেলেগ এটা অঞ্চলত সেইটো জীৱন যদি নাপাবওঁ পাৰে। বা সেইটো অঞ্চলত যিটো জীৱ জন্তু আছে আমাৰ ইয়াত নাপাবওঁ পাৰে। সেইটো কাৰণে কিছুমান জীৱ জন্তু মানে যেনেকে সিংহ চাংহবোৰটো আমাৰ ইয়াততো নাপায়। বা জিৰাফ হৈ গ'ল বা জেবৰা হৈ গ'ল, এইবিলাক আৰু মানে জীৱ জন্তুবোৰ বাহিৰৰ দেশত কেনেকে শ্বুটিং কৰি কেনেকে এটা কাহিনী বনাই থাকে। এ সেই চেনেল কেইটা মানে মই বাৰু কৈ ভাল পাওঁ মানে। চাই বহুত ভাল লাগে উম। আপোনাৰ তেনেকুৱা কিবা আছে নেকি ভাল লগা তেনেকুৱা চেনেল? মোৰ এনেকুৱাতো আছে বাৰু। মোক
আছে, আছে, আছে, আছে মই আপোনাৰ টিভিত কেনেকুৱা হেইবোৰতো ভাল লাগে। আপোনাৰ জীৱ জন্তুৰ গত জড়িত বা যিখিনি আছে সেইখিনিতো ভাল লাগে। লগতে আপোনাৰ যি খিনি আছে, ধৰি লওঁক আমাৰ ইয়াতে মহাভাৰত যিখি ন ই টা ভিত ৰামায়ন যেতিয়া আৰম্ভ হয়।
বা আপোনাৰ শক্তিমান এইবোৰ মানে চাই খুব ভাল লাগে মানে।
অ', হয় হয় সেইকেইটাটো ক'ব লাগিব এণ্টাৰটেইনমেণ্টৰ উম।
হয়। মানে এইবোৰ যেতিয়া আৰম্ভ হৈ যায় গাঁৱৰ ওচৰ আমাৰ ঘৰৰ ওচৰত যিমান মানুহ আছে চবে আগ বাঢ়ি আহি যায় মানে একদম, আহি গোটে সোপা একদম চোতালতে বহি যয়া আৰু ক'ব গ'লে। শাৰি পাতি লৈ চবে বহি যায় আৰু, মহাভাৰত আৰম্ভ হোৱাৰ লগে লগে যেন চবে
হয়, হয়, হয়, হয়।
ক'ব নোৱাৰা হৈ যায় আৰু মানে একদম। আৰু যুদ্ধ ষ্টাৰ্ট হ'লেতো সকলোৱে মানে যেন সক কলোয়ে মানে নিজৰ নিজৰ মাজতে যেন যুদ্ধ কৰিব লয় মানে সকলোৱে থিয় হয় মানে। আচল কেইজনে তেওঁলোকেহে নিজে যুদ্ধ কৰি আছে মানে। কাৰণ আগতে বস্তু, হয়। আগতে বস্তুবিলাক আমি শুনিহে আছিলোঁ, এতিয়া যেতিয়া দেখি দেখি খি কৰিছে ন' বস্তু বিলাক। আৰু এটা লাভ হৈছে যেন আমি বহুত বস্তু শি কিছো টিভিটো অহাৰ পৰা। কাৰণ আমি আগতে বহুত বস্তু আমি জনা নাছিলো। ছিলো সেই কৰা নাছিলো। ধৰি লওঁক - আমি অঁ, ধৰি লওঁক কিছু কিছু অঞ্চল- এইবিলাক আমি দেখা নাছিলো। সেই টিভিটো অহাৰ পৰা তেনেকুৱা আপুনি যিটো ক'লে ধৰি লওঁক - আফ্ৰিকা জন্তু এটা আমি ইয়াত দেখিবলৈ পাইছোঁ। কিন্তু আ এ- ইহঁতটো সেইটো সম্ভৱ নাছিল। সেই সিংহটো কেনেকুৱা হয়, তাৰ কেংগাৰু- কেনেকুৱা আছিলে, ইয়াতটো আমাৰ কেংগাৰো নাই। গতি-গতিকে তেনেকুৱা ধৰণৰ বস্তু বিলাক- আমি মানে দেখিবলৈ সক্ষম হৈছে মানে এতিয়া সময়ছোৱাত মানে ক'ব গ'লে।
সেইটোৱে- সেইটোৱে মানে এইটো মেইনলি যদি ক'ব ক'লে এইটো- আমাৰ সুবিধাটো কৰি দিলে এটা ভাল এটা বিজ্ঞানিক আৱিষ্কাৰ টিভি। নাযাওঁ টেলিভিছন উম, সেইটো কাৰণে মানে- মানে ক' মানে- ক'ব গ'লো মানে আৰু এটা চাব দেই বাকী মানুহৰ ঘৰত মোবাইল- এটাপাক হেইটো আজিকালি থাকিবই। কিন্তু যি নাথাকিলে থাকিলেও আগতে কিন্তু মানু- হৰ ঘৰত এটা হ'লেও টিভি অনাতো এটা চবৰে এটা সপোন আছিলে। হয় নাই বাৰু? কাৰণ- লাগিলে যিয়ে নাথাকক কিন্তু হেৰি লাগিবই টিভি এটা ঘৰত থাকিলেহে ঘৰখন সম্পূর্ণ। পূৰ্ণ হোৱাটো লাগে।
হয়- হয়- হয় আৰু যি যি কিঘৰ মানুহৰ ঘৰত সেইটো সময়ত টিভি আছিলে বা- এঘৰ গাঁৱৰ যদি এঘৰ মানুহৰ টিভি থাকে সেইটোও মানে সাম্ৰান্ত ফেমিলি আৰু মানে সিহঁত- সেই পৰিয়ালটো মানে বহুত ডাঙৰ পৰিয়াল। এতিয়াও আছে মানে তেনেকুৱা আহ-
হয়।
কিন্তু এতিয়াতো প্ৰায় মানুহৰ ঘৰে ঘৰে টিভি বা এনেকুৱা হৈ গ'ল। লাহে -লাহে- এতিয়া হ'ব ধৰিছে মানে মানুহৰ। গতিকে এই জনপ্ৰিয়তা- টো অব্যাহত থাকক।
থাকিব লাগে, থাকিব লাগে। এইটো ত' আমি- মইতো সদায় এইটো চামেই, যিমানে যি হ'ল টিভিটো নেচালেগে মনতটো ভাল নালাগে আৰু মই চামেই সিমানে।
তাকে- তাকে- তাকে আপোনাৰ আৰু স্কুলৰ পৰা আহি হওঁক, কলেজৰ- পৰা আহি হওঁক মানে টিভিটো নাচালে মানে হয়- হয়। টিভিটো চাব নাপালে বা খোৱাৰ সময়তো যদি আমি টিভিটো চাব নাপাওঁ মনে খোৱাত- টো যেন মানে খাই ভাল নালাগে মানে সেইটো টাইমত। ত-
ঠিকে কৈছে, ঠিকে কৈছে।
কিবা এটা আমেজ লৈ হয় -হয় -হয়।
মোৰ মানে আগতে কি হয়? টিউশন কৰি বা স্কুলৰ পৰা আহি লগে লগে টিভিটো অন কৰোঁ। বাকী যি হয় হ'ব কাপোৰ লাগিলে পাছতে খুলিম, প্ৰথমে টিভি।
টিভি-
অঁ, কাৰণ সেইটো টাইমত বৈক্যচিত্ৰবোৰ বহুত ভাল লাগে মানে কাৰ্টুন বোৰ।
হয়- হয়- হয়। উম। হয় -হয়, হয়- হয় -হয় একে থাকে, একে থাকে। ক'ব গ'লে সকলোৰে।
তাকে ভাল লাগে, ভাল লাগে আৰু- তাকে আপুনি চাগে এতিয়া হেৰি চাব চাগে নেকি? টিভিয়ে চাব এতিয়া।
আপোনাৰ চাব ওলাইছিলোঁ আপুনি ফোন মাৰি দিলে, একো নাই বাৰু ভাল লাগিল আপোনাৰ লগত কথা - পাতি কিনে আকৌ পাতিম বাৰু কথা।
হ'ব তেতিয়া হ'লে দিয়ক, আপুনি টিভি চাওঁক মইও অকণমান অ দৰকাৰী কিবা থাকিলে আপোনাক বাৰু- ফোন এটা কৰি জনাম কেতিয়াবা।
ঠিক আছে ঠিক আছে হৈ যাব